ভাত কিহেৰে খালে
হেল্ল
পথাৰলে গৈছিলা নাই হেল্ল অ ভাত খালা নে নাই ভাত খালা নে নাই
খালো খালো
অ কিহে খালে কিহে খালে এ আছো আৱ বুট মাহ চোবাই আছো বুট মাহ
অ অ আজি অ পথা খেতি কিমান হৈছে কিমান হৈছে খেতি খেতি কিমান হৈছে
পাঁচ বিঘা পাঁচ বিঘা
কঠীয়া কোনে তোলে
কঠিয়া মই তোলো এই জনো তোলে
আজি কঠীয়া কি কঠীয়া তুলিলা
আজি নানীয়া নানীয়া চকোৱা
দুই বিধ ৰুলা নি
ৰুলো ৰুলো চকোৱা ৰুলো নানিয়া ৰুলো চব ৰুলো আৱ আজি মানে একদম পূৰা ফুল ৰোৱনী লগাই দিছোঁ পুৰা একদম ৰুই মেলি পাঁচ বিঘা খতম কৰি দিছো
কিমান সময়ত গৈছিলা পথাৰলে
সেই পথাৰলে একদম চাৰিটা বজাতে গৈ পেলাই তাৰপিচত ঘৰলে আহিছো ঘৰলে আহি পেলাই পকা কঠাল এটা খাই আছো পকা কঠাল খাই তাৰ পিছত ভাত খাইছো
অ অ আজি বতৰ কেনেকুৱা তোমালোকৰ
আজি বতৰ পুৰা ভাল আহ একদম পুৰা ৰ'দ দিছে ৰ'দৰ পতাপত ৰোৱনী বিলাকে মাতি ৰুব পৰা নাই।
অ
এইয়া পানী ঘটীয়া ঘটিয়াই খাই আছে ৰুৱনী বিলাক
তোমালোকৰ আধি নে নিজে কৰা।
এই আমি নিজে কওঁ। পুৰা একদম মানুহটোৱে হাল বাই হাল বাই পেলাই আমি গোটেই খেতি খিনি আমিয়ে কৰওঁ।
ভাল গৰুৱে পাইছেনে ট্ৰেক্টৰে পাইছে।
সাৰ একেবাৰে ট্ৰেক্টৰো বাইছে গৰুও বাইছে দু দুইটাও লগাইছো আৰু-
অ
মাটি সহজ যে মাটি খৰহ হলে আকৌ দুইটা লগালেহে পাম।
অ অ আজিকালি গৰুৱে হাল বোৱা মাটি নাইকিয়াই হ'ল সেইকাৰণে খেতিবোৰ আগৰ নিচিনা নহয়।
অ আমাৰ কি আমাৰ গৰুৱে, খোৱা খিনি বহুত ধুনীয়া খেতি হয়। কিন্তু এই ট্ৰেক্টৰ বুঢ়া খিনি ভাল খেতি নহয় গোটেই মাটিখিনি মানে একদম দ কৰি পেলাই আকৌ-
সেইটোয়েতটো এতিয়া সেইকাৰণেতো এতিয়া ইমান বেছি এ হেৰি হৈছে। জলবায়ু, যে প্ৰদূষণ হৈ গৈছে ট্ৰেক্টৰৰ- শব্দত কম জলবায়ু প্ৰদূষণ হৈছে নেকি। আজি-
অ সেই যে এয়া এতিয়া ট্ৰেক্টৰ এয়া ট্ৰেক্টৰ হাল বাই আছো কিছুমান-
সেইটোৱে সেইটো শব্দ প্ৰদূৰ্ষণ। সেইটো শব্দ প্ৰদূৰ্ষন স শব্দ প্ৰদূষণ, ধোঁৱা, তাৰ পৰা যিটো ধোৱা ওলাই সেই ধোঁৱটোৱে বায়ুত কম খিনি প্ৰদূষণ কৰে নেকি?
অ
সেইকাৰণেতো চবতেতো তেনেকুৱা হৈছে। সেইকাৰণেতো আজিকালি জলবায়ু খিনি ইমান
এ আহে টেক্টৰ ওলালেই টেক্টৰ ৰাস্তা ভাঙি দিছে একদম ৰাস্তাত ভাঙি পনে চুৰমা কৰি দিছে একদম- হয় নাই আৰু কাইলৈ কাইলে এতিয়া মানে আকৌ- হা
কুৰ কোনে মাৰিছে-?
হা কুৰ মাৰিছে আমাৰ এ দিব
অ অ আৰু কিমান দিন কৰিব অ তোমালোকৰ আজ জৰিয়ে হলা তেতিয়াহ'লে
হ আমি আজেই হ'লো আমাৰ বেছি নাই আৰু কাইলৈ একদম দুবিঘা মাটি দি পেলাই আৰু পৰহিলে এই বিঘা থাকিব একদম কটম কৰি ৰোৱনী লগাই পুৰা একবাৰে এদাই হৈ যাব। আৰু
ৰাতিপুৱা সেই সোনকালে উঠি যদি যোৱা হয় সেই সময়কণনৰ যত বহুত ভাল লাগে। ত ইমান ফ্ৰেছ বতাহ এটা পোৱা যায়।
অ আমি এতিয়া চাৰিটাত গৈ চাৰিটাত গৈ পেলাই মই কিমান সোনকালে ৰোৱনী বিলাককো লৈ যাওঁ সোনকালে গৈ পথতে চাহ খাওঁ তাৰ পৰা আকৌ মই ঘৰলৈ আহি পেলাই। ৰুটি চুটি বনাই মেলি গোটেই ৰোৱজনীবিলাকক খোৱাই দিওঁ আৰু আহি। পেলাই ঘৰত একদম আহি পেলাই আকৌ ভাত খাওঁহি।
অ অ জল এই দে ৰা। ৰাতিপুৱা সেই ফ্ৰেচ বতাহটো গাত লাগিলে কিমান ভাল লাগে তোমালোকে- এতিয়া ৰ'দৰ ৰ'দটোও ইমান নেপালা কোমল ৰ'দটোহে পালা।
উম আমি ৰ'দতো নাই পোৱা্ এক কেলে নাই পোৱা মানে ৰাতিপুৱাই সোনকালে হ'ল যে আহি পেলাই একদম এই তেতিয়া আকৌ নটাত ঘৰ পায়ে যায়হি নহয়।
সেইটোকে কৈছো তোমালোকৰ কষ্টতো হোৱা কম হৈছে।
উম আমাৰ কষ্ট হোৱাই নাই একেবাৰে কষ্ট হোৱা নাই আও, মানে ৰোৱনী বিলাকও কষ্ট হোৱা নাই বাকী বিলাকও কষ্ট হোৱা নাই চবৰে একদম মানে উ আ হেৰি আও
অঁ তাকে এতিয়া যিবিলাক মানুহে যে আজিকালি খেতিবোৰ ইমান সোনকালে উঠি যায়। অকল ট্ৰেক্টৰে শ শকে দি দিব আও দুদিন তিন দিনত মানুহৰ চব খেতি উঠি যায়।
উম এবাৰহে যায়, কেতিয়া মানে কি আও ট্ৰেক্টৰে দুবিঘা, তিনিবিঘা, চাৰিবিঘালেকে দি দিব ৰোৱনী গাল মা মাতি দিব মতা মাত্ৰকে গোটেইখিনিয়ে পথাৰ এদায় কৰি দিয়ে। এতিয়া মানুহবিলাকে ইয়াত গোটেই খেতি কৰিবলে বেছি নাই আও, আমাৰ এইখিনি নায়ে আও চব আদায় হ'ল আও।
সেইটোৱে টো কথা আগতে যে গৰুৱে অকল দুডৱা দিব। সেয়া ৰোৱনীয়ে ৰুব তাৰপাছত আকৌ দুডৱা দিব তেনেকে দিব। এতিয়া ট্ৰেক্টৰ হোৱাৰ কাৰণে দে তিনিবিঘা, চাৰবিঘা একেলগে দিছে।
উম।
সৰহকে ৰোৱনী লৈ গৈছে।
উম আমি এতিয়া ৰোৱনী ক চাৰিজনী, পাঁচজনী, ছজনী এনেকে লৈ যাওঁ, লৈ গৈ ফটা ফটি ৰুই মেলি আহ- আহি ঘৰে পাওঁহি আও। কষ্টও নহয়, ৰ'দটো নোপাওঁ, সোনকালে ঘৰৰ পাই যাওঁহি।
অঁ অঁ অঁ অ। তাকেহে পাই, কিমান যে দেশৰ পৰিৱৰ্তন হল! আগতে একেবাৰে ভাদ মাহলেকে ৰোৱনীয়ো ধা ৰুইয়ে থাকিব লাগে ৰুইয়ে থাকিব লাগে এতিয়া শাওন নোপায় দেখোন পথাৰে।
অ আজিকালি ভাদ মাহ নাপায়গে একেবাৰে আহাৰ শাওনতে এদায় কৰি দিয়ে খেতি আও।
সেইটোকে কৈছো আও, ভাদ নেলাগে শাওনে নোপায়গে।
অ নাপায়গে আও, চব মানে কি আও আজি কালি ট্ৰেক্টৰ লগাব, পাইটিলা লগাব। হাল বাব আজিকালি আও আগৰ যুগ নাই আও বোলে খেতি বোলে আৰু এমাহ মানুহে আছে এতিয়া আজিকালি এতিয়া ফটা ফটি ৰুই মেলি আজৰিয়ে হৈ যায়।
সেইটোৱেটো ন? সেইকাৰণেতো এতিয়া আগৰ নিচিনাকে জানো উপাৰ্জনটো হয় নহয় নহয়, খেতিটো ইমানটোতো নহয়।
নহয় ট্ৰেক্টৰ বোৱা খিনিত ধান নাপাওঁৱেই আমি এতিয়া তিনিবিঘা চাৰি বিঘা মাটিত আমি খেতি ইমান ভাল খেতি নেপাওঁ নহয়, কিন্তু সেই গৰুৱে বোৱাখিনিত যিমান ভাল খেতি কি হয় কিন্তু ট্ৰেক্টৰ বোৱাখিনিত ভাল খেতি নহয় নহয়, তেনেকুৱা হৈছে আও।
উম উম উম্ উম্ ধান দোৱাৰ দিনত দা ৱনীয়ে নে দাইনে তোমালোকে দুৱা?
এই আমি হেৰি আমিও যাওঁ। আকৌ দাৱনিও লগাও, এই মানে এইবোৰ সোনকালে একেবাৰে খেতি সামৰি হো তই আমি আক মৰনা একদম ট্ৰেক্টৰে মাৰি মেলি
অ অ আজিকালি ভঁৰালত গুছিকে থোৱা ধান নাইয়ে নেকি বাও?
এইবাৰ নাই এইবাৰ নাই এইবা আমাৰ এতিয়া এ চুত বহাগ পায় নেপায় ঠিক নাই, ধান ভঁৰালত নাইয়ে দেখোন।
অঁ অঁ অঁ।
এইনবোৰ ট্ৰেক্টৰে বোৱা সেৰিয়, ক'ত পাব আৰু। আৰু পোকে খাইছে। এইবাৰতো চাগে আৰু খেতি নাপাওঁ, গোটেই পোকে খাইছে, ৰোৱাবোৰ।
অ' অ' অ'! আকৌ, এতিয়া পৰা ঔষধ মাৰিবলৈ আছেই।
অ'! ঔষধ মাৰিবই লাগিব। তাৰপৰা, আকৌ সেয়া, ঔষধ মাৰি,
তোমালোকৰ পানী, পানী-পানী, হয় নে নহয়?
এ, আমাৰ পূৰা দ পথাৰ, দ পথাৰ, একদম মানে, পানী ঢেৰ থাকে। এতিয়া, ৰ'দ দিলেও পানীখিনি শুকাই যোৱা নাই নহয়।
এতিয়া পানী, আকৌ পানীয়ে, ৰোৱা মাৰিবলৈ আছেইনে?
অ'! পানী এতিয়া আকৌ, আকৌ জীয়ে, পানী হয় নহয়, আকৌ সেইগাল ৰোৱা মাৰি দিলোঁ। উপায় নাই আৰু। অ'! ইয়াৰ ৰোৱানীয়ে, ইয়াৰ ৰোৱা মাৰিলে, আকৌ আমি ৰোব লাগিব। আমাৰ এতিয়া, বেছি কষ্ট হয়, বহুত কষ্ট হয়!
অ' অ'!
কিনো, কৰিব মানুহ বিলাকে! এতিয়া, পানীতো এতিয়ালৈকে হোৱা নাই।
অ'! পানীবোৰ এতিয়ালৈকে হোৱা নাই। আকৌ যদি, বৰকে বৰষুণ আহি যায়, তেতিয়াহ'লে, আকৌ দ পথাৰ বিলাকত, আ আকৌ, পানী উপচি লৈ, গোটেই ৰোৱাবিলাক মাৰি পেলাব।
ৰোৱাবোৰ মাৰি পেলালে, আকৌ, মানুহৰ অনাতন হ'ব আৰু।
এতিয়া আকৌ, ৰোৱা মাৰিলে, কঠীয়া আছে নাই ৰোবলে?
কঠীয়া বেছি নাই আৰু কঠীয়া কমকে আছে। আকৌ এতিয়া, কঠীয়া পাৰিবলৈ সময় নাই আৰু। সেইবোৰ যেতিয়া, পানীয়ে মাৰে, তেতিয়ালৈ ৰোৱাটো বন্ধ কৰি দিব লাগিব। উপায় নাই!
আকৌ, কঠীয়া সিঁচি, আকৌ এতিয়া, কঠীয়া তুলিবলে সময় নাই নহয়।
এতিয়া, মানুহ বিলাকে যদি, ৰোৱা মাৰি দিয়ে, এতিয়া যদি মানুহে, কঠীয়া টোপোলা পাৰি থয়, পাছত যদি, সেয়া ৰোৱা মাৰে, সেয়া কঠিয়াটো বহুত দাম হৈ যাব।
এ, বহুত দাম হয়, বহুত দাম হয়! এতিয়া, মানুহ বিলাকে, কি এতিয়া, কঠীয়া কিনি-কিনি নিছে?
অ'! সেইকাৰণে, কঠীয়া এটোপোলা, পাৰি থোৱাই ভাল আছিলে।
এতিয়া আকৌ, কঠীয়া পাৰি পেলাই আকৌ, ৰোৱালে আকৌ, বহুত দিন লাগিব, ভাদ-আহিন পাবগে।
অ' অ' অ' অ'!
এতিয়া আকৌ, খেতিবিলাক ভাল ন' ভাদ-আহিনৰ খেতিবোৰ ভাল নহয় ন', বেয়া হ'ব।
ল'ৰা-ছোৱালীবোৰ ক'ত আছে? ল'ৰা- ছোৱালীবোৰ ক'ত আছে?
এই ল'ৰা-ছোৱালী, এইবোৰ গোটেইবোৰ, খেলি আছে, ধেমালী কৰি আছে।
নহয়, ল'ৰাকেইটা পঢ়ি আছে নে, কি কৰি আছে?
অ'! পঢ়ি আছে, পঢ়ি আছে, পঢ়ি আছে। এতিয়া, পঢ়ি পেলাই, আজৰি হৈ পেলাই, এতিয়া অকমমান খেলিবলৈ গৈছে। এতিয়া, আকৌ এইবোৰ, ক্ৰিকেট খেলিব, বেডমিন্টন খেলিব।
অ'! অ'-অ'-অ'! তাৰপৰা, এতিয়াতে কি কৰিবা আৰু?
এতিয়া তাকে, ভাবি আছোঁ! যদি, এবাৰ যদি আৰু খেতিকন নহয়, তেতিয়া হ'লে, আমি আৰু বাম খেতিত সেৰি কৰিব লাগিব, এই মাটিমাহ সিচিব লাগিব।
অঁ।
বাকী ৰুব লাগিব সেইটোৱে কৰিব লাগিব বানলে উপায় নাই নহয়।
অঁ অঁ।
উ
আমাৰ এতিয়া খেতি একো হোৱাই নাই।
উ কেতিয়া ৰুবা, এতিয়া খেতি নুৰুই কেতিয়া ভাদা মাহত ৰুলে হ'বা কেতিয়া।
আমাৰ আধি যে এতিয়া আধি এতিয়া কোনে কিমান ৰুই কেতিয়া বোকা দিব এই আধি। সেইকাৰণে বৰ দিগদাৰ। দিগদাৰ নিজ বোৰে ৰুই থাকে নে কিয়ে কৰে আৰু আধি খোৱা মানুহ বিলাক। তাকে চবৰে মাতি নলয় জানো, ত ইঘৰে কয় আমাক সোনকালে। কৰ শিঘৰে কয় আমাৰ সোনকালে কৰ। সেইকাৰণে আমাৰ অকনমানহে ৰুইছে নেকি বাকী খিনি ৰোৱ নাই।
উম। উম, সেইটো হয় আধি কলে সি মানুহখিনি মানে ওপৰাপুৰি হয় ইঘৰে এটা মূৰ খিনিয়ে ক সিঘৰে এৰ মূৰ খিনিয়ে কব। সেই কাৰণে আধি কৰিবলে বৰ দিগদাৰ হয় আজিকালি আধি কৰা মানুহ পাবলৈকে নাই। আৰু নিজৰ খেতিখন নিজে কৰিব লাগে আৰু। নিজৰ খেতি নিজে কৰিব লাগিব মানুহ বিচাৰি ফুৰাতকৈ।
নিজে কৰিবলৈ লাগে।
উম হ সেইটোৱেই আজিকালি মানুহবিলাকৰ সময়ে নাই খেতি কৰিবলৈ সময়েই নাই।।
অঁ। অঁ অঁ।
আৰু এতিয়া কিমান দিন লাগিব আমাৰ কোনো ঠিকেই নাই।
অঁ। তেতিয়াহ'লে দিগদাৰ হব দেই এইবাৰ খেতি আপোনালোকে ধান চান নাপাব আৰু এতিয়া মাটি ৰুই মেলি এতিয়া। আকৌ অ আকৌ আধি মানুহ। খিনি খেতি কৰা খিনি আকৌ আহি পেলাই কৰিবলৈ হ'লে আৰু।
আজি খবৰ এটা পাইছো বোকা দিছে বুলি এতিয়া ৰুইছে। নাই সেইটোহে গম পোৱা নাই বলে।
আকৌ নহলে আজিলি সময়ত আধি কৰা মানুহ বিলাকে অকণমান দুই নম্বৰী কৰে নহয় সিহঁতে মানে কি কৰে। এই ৰোৱাবলাক একদম এ মানুহে চাই নথাকিলে একেবাৰে আঁতৰ আঁতৰ কৰে।
এ ভাবিছে এইবাৰ। চাবলৈ মানুহ নাইকিয়া বুলি সেই কথাটো সিহঁতে গম পাই গৈছে ন। এজনও। অসুখ হ'ল অসুখ হোৱাৰ কাৰণে এতিয়া যাবলৈ চাবলৈ মানুহ নাইকিয়া হৈছে। পথাৰলৈ যাবলৈ আগতে এতিয়া হয় বোকা দিয়ে খবৰ কৰে। সেইদিনা চাহ একাপো দিয়া হয়, এতিয়া মানে সেইটোও অকনমান কমিছে। সেইকাৰণে অকণমান অৱহেলাই কৰিছে নে কি কৰিছে একো ধৰিবই পৰা নাই। উম।
অ' হয় আধি কৰোৱা মানুহ বিলাকক এয়া মানে কি খুৱাই বুৱাই থাকিলে সিহতে ভাল পায় আপুনি ধৰক হেৰি। ৰাতিপুৱা ৰুটি কেইখনমান খালে ভাল পায়। বাৰ পিছত আক বুদমাহ কেইটামান তিয়াই লৈ গলে খাবলৈ পাল ভাল পায় সেই আধি কৰা মানুহক মানে খুৱাই থাকিব লাগে আৰু। তেতিয়া সিহতে খেতি খিনি ভালকে কৰিব নহলে কত ভালকে।
হ তেতিৰাখন জ জোচা এতিয়া দুচাহ ট্ৰেক্টৰে বোৱাই দিয়া হৈছে, বাকী আমাৰ